হেল্ল' অঁ শুনিছে না? হেল্ল।
হেল্ল।
অঁ শুনিছোঁ।
নমস্কাৰ।
হয় নমস্কাৰ।
উম সুপ্ৰভাত।
অঁহ।
কি কৰি আছেনে আপুনি?
অ মই অলপ বহি আছোঁ, আপুনি?
মইতো অ স্কুলত আছিলো, এতিয়া অলপ আজৰি সময় পাইছো।
অ'।
এতিয়া ভাবিলে এটা ফোন কৰি লওঁ।
হয় হ'ব।
কি কৰে আপুনি?
মইতো বৰ্তমান এনেই আছোঁ। কৰা অলপ চলপ কৰি আছোঁ, বি এ কৰি কেনে অলপ একজামৰ কাৰণে ট্ৰাই কৰি আছোঁ, চাকৰিৰ কাৰণে।
আচ্ছা আচ্ছা। মই বিদ্যালয়ত চাকৰি কৰো শিক্ষয়িত্ৰী ৰূপে।
হয় ঠিকেই আছে, অ', আপোনাৰ আপোনাক সুধিব বিচাৰিছোঁ আমি যদি এজন টিচাৰ হবা লাগিলে কি কি পঢ়িব লাগে, কেনেকৈ পঢ়িব লাগে এইটো আপুনি জনাব পাৰিব নেকি?
অ', আপুনি যদি শিক্ষয়িত শিক্ষয়িত্ৰী হব বিচাৰে তেনেহলেতো অ', আপোনাৰ স্নাতকটোতো লাগিবই আপুনি যি বিষয় লৈয়ে পঢ়ে আপুনি আৰ্টচ পঢ়ে, কমাৰ্চ পঢে, যিয়ে পঢ়ে
হয়।
তাৰ উপৰি আপুনি যদি আহ প্ৰথম শ্ৰেণী আৰু কওক দুক্ষ শ্ৰেণীৰ পৰা যদি পঞ্চমলৈকে পঢ়াব ভাল পাই তেনেহলে আপুনি আহ মন্তেশ্বৰী এটা ট্ৰেইনিং আছে সেইটো লব পাৰে।
হয়।
তাৰপিছত আপুনি বি এড পঢ়িব পাৰে, বি এড খিনি মানে উ বহুতে প্ৰয়োজনীয়।
হয়।
আৰু তাৰ লগত যদি আপোনাৰ বেলেগ কিবা কিবি ডিগ্ৰী থাকে যেনে এম এ বা পি এইচ ডি এ তেন্তেতো ভালে আৰু।
হয় হয়।
মানে এইকেইটা ডিগ্ৰী লাগিবই আৰু।
অ'। এনে কিবা ডি এল এড আৰু বি এডত এনে নৰ্মেল চাবজেক্টৰ পৰা, মানে নৰ্মেল ছাবজেক্টো থাকে। আৰু কি কি চাবজেক্ট এড কৰা হয় মানে তাতে স্পেচিয়েলি।
উ, এনেতো মই নাজানো, মই ইমান খিনি নাজানো। জানো কৰা নাই এইবিলাক, আপুনি অকল আজিকালি যে বি কম যদি আপোনাৰ ভাল হয় আৰু আপোনাৰ যদি মন্টেছৰী ট্ৰেইনিং থাকে তেতিয়া আপনি পাই যায়। মানে যিকোনো প্ৰাইভেটত পাই যাব চাকৰি। আৰু চৰকাৰী চা কৰি যদি স্কুলত কৰিব বিচাৰে তেন্তে আপোনাৰ বি এড সেইবিলাক লাগিব।
হয় হয়।
অ'', মানে আৰু এটা কথা সুধিব বিচাৰিছিলোঁ আপোনাৰ তাতে মানে আমি এ, পঢ়া শুনা কেনেকে কৰিব লাগিব যেনে এ টা এ, কি কয় লেভেলত পাবা যেনে এটা ডক্তৰ হ'ব লাগ গিলে আৰু এটা ইঞ্জিনিয়াৰ হ'ব লাগিলে আপুনি এ কেনেকে কেনেকৈ পৰিব লাগে সেইটো জনাব পাৰিব নেকি?
চাক কিবা এটা হোৱাৰ কাৰণে আগতেতো আ-আমাৰ প্ৰয়োজনীয় বিদ্যালয়ৰ শিক্ষাটো।
হয়।
এইটো যদি ভালকে কৰে, এইটো আপোনাৰ মানে আপুনি চৰকাৰীৰ পৰা কৰে নে প্ৰাইভেটৰ পৰা কৰে এইটো একো কথা নাই, তেওঁ মানে ভালকে যদি কৰিব পাৰে তাৰপিছত আপোনাৰ আহ, দশম শ্ৰেণীৰ পাছত আপুনি যদি কিবা ভাল প্লিছমেন বিচাৰে যেনে ডক টৰৰ কাৰণে বা ইঞ্জিনিয়াৰৰ কাৰণে আপোনাৰ ইলেভেন টোৱেলভ যে সেইটো
হয় হয়।
এনে এটা ভাল ইনষ্টিটিউটত কৰিব লাগিব যাৰ পৰা হাণ্ড্ৰেড পাৰ্চেণ্ট আ, আপোনাক ভাল মানে একদম ভাল টিচাৰটো থাকিবই তেওঁলোক চাৰ্টিফাইড, বেৰিফাইড টিচাৰ্ছ থাকিব।
হয়।
তেওঁলোকে ভাল ভাল জাগাত প্লেচমেন্ট কৰাই দিব। আৰু আপুনি যদি এনে পৰি থাকে যেনে আ, দশমৰ পিছত আপুনি যদি এনে নৰ্মেল কলেজত পঢ়ে সেইটো আপোনাৰ অলপ কষ্ট আপুনি যদি কিবা হ'ব বিচাৰে। মানে আপুনি ভালকে চবেতো বুজি নাপায় না, মানে কোনটো লাইন ল'ব লাগিব। ক'ত মানে অলপ যোগাযোগ কৰিব লাগিব।
হয়।
চবে বুজি নাপায় এইটো ত' এনে কিবা ভাল ইনষ্টিটিউশনকে হ'লে তেওঁলোকৰ পৰা ভালকে মানে ভাল জাগাত এটা প্লেচমেন্ট কৰাই পিছত আজিকালিতো ইন্টাৰ্নশ্বিপ আহি গৈছে।
হয় হয়।
আপুনি যিকোনো ক্ষেত্ৰতে
হয়।
ইণ্টাৰ্ণশ্বিপ কৰিব পাৰিব, আপুনি পঢ়ি থাকোঁতেও কৰিব পাৰিব ইণ্টাৰ্ণশ্বিপ। ছয় মাহৰ কাৰণে, এইটোও আজিকালি ভাল হৈছে।
আৰু আপুনি জনাবচোন যেনে ডক্টৰ লাইন সিটো লাইনত আ, কেনেকৈ যাব পাৰিম আমি?
কি কি ছাবজেক্ট ল'ব লাগিব, কি কি ছাবজেক্ট পঢ়িব লাগিব এইটো জনাব পাৰিব নেকি?
ডক্টৰ লাইন, আপুনি কি ডক্টৰ হ'ব বিচাৰে নেকি?
নহয়, মই সুধিছোঁ আপোনাৰ তাতে
চাক ডক্টৰ হোৱাৰ কাৰণেতো ইলেভেন, টুৱেলভ আপোনাৰো চাইন্স লৈ পঢ়িব লাগিব। তাৰপিছত কিবা ভাল মেডিকেল কলেজত পঢ়িব লাগিব।
হয়।
তাৰপৰাই চাগে ভালকে পাই যায় মইতো ইমান লাইনত নাজানো, মই টিচাৰ কৰি আছো স্কুলৰ। শিক্ষক মানে পঢ়াই থাকো ক্লাছ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে।
অ', ঠিকে আছে, হয়, ঠিক আছে। অ', এতিয়াতো আগৰ দৰে কি কয়, কিতাপ গিলা ক্লাছ ওৱান পৰা টেনলৈক বহুত চেঞ্জ হৈছে।
অ', অ', বহুত, বহুত চেনচ হৈছে।
আগৰ স্কুলৰ বিষয়ে এ আৰু বিষয় আৰু এতিয়া নতুন বিষয়, কিবা চেঞ্জ কি, কি চেঞ্জ হৈছে।
বহুত, বহুত বহুত সলনি হৈছে। আমি যেতিয়া পঢ়িছোঁ ছিলো যেতিয়া আমাৰ মানে সূচীপত্ৰ আছিল বহুত বেছি আছে, মানে চিলেবাচ কয় যে। বহুত বেছি আছিল, এতিয়া চিলেবাছটো অলপ কমাই দিছে। কিছুমান বস্তু মানে চিলেবাছৰ পৰা নাই কৰি দিছে, আৰু তাৰ পঢ়ি আমি যেতিয়া পঢ়িছিলো চৰকাৰী স্কুলত আমাৰ নিজা ভাষাত পঢ়িছিলো, যেনে, অসমীয়া। আজিকালি কি কৰিছে, প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে অসমীয়া দিয়ে। তাৰপিছত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ইংৰাজী মাধ্যমৰ মানে ইংৰাজী বিদ্যয়ালয়ৰ নিচিনা ইংৰাজী কৰি দিছে চব অ। নি ইংলিছটো আছে চাবজেক্ট তাৰ ওপৰ উপৰিও পৰিৱেশ আছে। সমাজ বিজ্ঞান আছে এই আৰু অংক আছে। এই চাবজেক্ট কেইটাও ইংলিছত কৰি দিছে। মানে চৰকাৰী বুলি মানে নালাগে যে।
অঁ মানে এতিয়া এ অসমীয়া মিডিয়াম হ'লেও এতিয়া ইংলিছ। মিডিয়াম নিচিনা হৈ গ'ল।
অ অ পঞ্চম মানে মানে পঞ্চম শ্ৰেণীৰ পাছতে আপোনাৰ মানে চিধা মানে ইংলিছ।
হয় হয় তেনেহ'লেতো বহুত চেঞ্জ হৈ গ'ল আগৰ।
বহুত চেঞ্জ হৈছে আৰু পম আৰু পৰীক্ষা যে পাতে চব ইংলিছে। ইংলিছত কুৱেশন এনচাৰ থাকে অসমীয়া অ মানে। হেৰি পৰিৱেশৰ কওক চাইন্ঞ্চে। কওক চব ইংলিছ আপুনি কিবা মানে মানে তেওলোকৰ কপি চপি। মানে বহী কেইটা দেখিলে গম পাব যেন ইংলিছ মিডিয়ামৰ চুডেণ্ট।
হয় হয় অ তেনেহলে টো। টিচাৰবিলাক টো বহুত প্ৰব্লেম হৈ যাব। যেনে অসমীয়া মাধ্যমত পঢ়াই আছিল এতিয়া। এই ইংলিছৰ টিচাৰ ইংলিচত শিকাব লাগিব। তেখেত সকলে।
সেইটোয়ে ইংলিছ অ টিচাৰত টো প্ৰব্লেম হয়ে।
হয়।
কিয়নো চবেতো আৰু ইংলিছ ভালকে বুজি নাপায়, কিয়নো আমাৰতো অস অসমীয়া মাধ্যমৰ চবেই অসমীয়াটোৱে ভালকৈ বুজি পায়। তাৰ উপৰিও কষ্ট হৈ গৈছে হে ষ্টুডেন্টৰ। বাচ্ছা বিলাক ওৱানৰ পৰা ফাইভ লৈকে অসমীয়া-অসমীয়াই পঢ়ি আছে। তেওঁলোকৰ ইংলিছ মানে অকলে এটা চাবজেক্ট ইংলিছ। তাৰপিছত তেওঁলোকক হঠাৎকে যদি ছিক্সৰ পৰা গোটেইকেইটা ইংলিছত দি দিয়ে, তেনেহ'লে এই বাচ্ছা কেইটাৰ কিমান কষ্ট হয়।
হয়, হয়। বহুত কষ্ট হয়। বিশেষকে আৰু টিচাৰবিলাকৰো শিকাব কাৰণে মানে বুজাবৰ কাৰণে বহুত প্ৰব্লেম হৈ যাব, কিছুমানক মানে। কিছুমানটো বহুত জানে, কিছ ছুমান অলপ মানে পুৰণি মাষ্টৰগিলাৰ লগত অলপ হৈ যাব মানে, হয়।
তাৰ উপৰিওতো আছে আজিকালি অ, প্ৰেক্টিকেল ক্লাছ হৈ গ'ল। এইটোতো থাকিবই, এইটো থকাটো ভালেই। অকল মানে কিতাপি পঢ়াটো পৰি আজিকালি লাভ নাই, তাৰ লগত যদি প্ৰেক্টিকেল কিবা শিকিব নোৱাৰে বাচ্ছা বিলাকে, তেনেহ'লেতো অ ভৱিষ্যতে বাহিৰত মানে কিবা কৰিবই নোৱাৰিব।
হয়।
এইটো সৰুৰ পৰাই শিকাব লাগে।
হয়।
আৰু টেকনলজি টোও আহি গৈছে, আজিকালি চৰকাৰী স্কুলতে আহিছে, প্ৰাইভেটত তো আছেই, চৰকাৰীটো আহি গৈছে।
অঁ, এতিয়াতো চব স্কুলত অ কম্পিউটাৰ ক্লাছ হয় না এতিয়া।
বহুত আৰু আৰু আ আ আগতে যেনেকে আমি ব্লেক বৰ্ডত লিখিছিলোঁ
হয়।
শিক্ষক-শিক্ষয়িত্ৰীসকলে, আজিকালিতো ডিজিটেল হৈ গৈছে এইটো। ডিজিটেল ক্লাছ। সেইটোৰ কাৰণে অ' সেইটোৰ কাৰণে শিক্ষক-শিক্ষয়িত্ৰী বিলাকেও অলপ নিজকে উন্নতি কৰিব লাগিব। দিনে-দিনে নিজকে অলপ ডেভেলপ কৰিব লাগিব।
হয়, হয়, মানে ক্লাছ হৈ গৈছে হয়, না!
অ', চব, চব।
অ'। আজিৰ কথাটো ইয়াতে সমাপ্ত কৰোঁ, অঁ', ঠিক আছে।
পিছত কথা পাতিম।